চলে, অ সেই মা বনাব লৈছো।
অঁ ঘৰতে আছা নে?
ঘৰতে তহতি কেতিয়া আহিবি
আমি আকৌ ছয় তাৰিখে যাম ছয় তাৰিখে অ ছয় তাৰিখে গৈ পেলায় তোৰ দহ তাৰিখলৈকে থাকিম তাৰপিছত আকৌ আহিম আও
অ তাৰ পাছত আকৌ কেতিয়া আহিবি ঘৰৰ পৰা তিনিদিনৰ পিছত
ঘৰৰ পা আকৌ একেবাৰে তোৰ জুলাই মাহটো শেষ কৰিহে যাম আও
অ তেতিয়াহ'লে নিমিলিবই দেখোন মই আকৌ তেৰ তাৰিখলৈকে নোৱাৰিমে যাব তেৰ তাৰিখৰ পাছতহে যাব পাৰিম ওলাই উম
তেৰ তেৰ তাৰিখেলৈকে কি কি আছে তোৰ
এ ভিনদেউ হেৰি থাকিবহি
অ অ অ অ ককা হত থাকিব
উম
হ'ব ঠিক আছে হ'ব চাই ল‌ও ৰ
অ তাকেই দুদিন এদিন সোনকালে আহিলে ধৰি লওক জলাই আহ তেতিয়া ওলাই যাব প যাব
অ অ অ আমি মানে জুলাই বাইশ তাৰিখ মানেও যাব পাৰো ঠিক নাই মান
অ তেতিয়া আহিলে তেতিয়া মিলব
উ হোঁ হোঁ হোঁ
ত‌ই যে আহ তহতি কিবা আছে নেকি?
এই হেল দে কিবা এনট্ৰেন্ঞ্চ জি পি জিটি
আহ
প্ৰতিটো হোষ্টেলে হেণ্ড বেগ বঢ়াই তাত লাগিব লাগে আৰু জুনিয়ৰ কাৰণে
অ তহঁতে চিনিয়ৰ কেতিয়া হবি।
আমি আগষ্ট বিশ তাৰিখ মানে আমাক দিব চনিয়ৰটি
অ অ
উম
ঘৰ দিয়া হব ৰা বিচাৰছ তহতৰ এবছৰ হব নে দুবছৰ হব এতিয়া
আমাৰ এবছৰ কমপ্লিট হ'ব। এবছৰ পিছত চিনিয়ৰিটি দিয়া।
অ অ উ
সেইদিনা কলে গৈছিল নো তহঁত
এ মিৰ্জা ফালে আছে এ আৰ জি বি ফাৰ্ম বুলি
ভাহ ফাৰ্ম ফাৰ্ম এ ভাল আৰু জেগাতো বহুত ডাঙৰ এনেকুৱা ৰিজৰ্টে হয়। নামটোৰ ধৰিল এ এৰ নহয় নহয় সেইবিলাক নকৰে খেতি বাতি এনে নামটোহে ফাৰ্ম।
অ অ
গছবিলাকৰ মাজে মাজে ৰেষ্টুৰেণ্ট বোৰ বঢ়াই দিছে মানে বহুত গছ আছে মানে। তাৰপিছতটো চুইমিং পুল আছে। অ চুইমিং পুল আছে আকো বু গা খেলা হেৰি এটা আছে পুখুৰী এটা। বোকা খেলে যে বোকা খেলা পুখুৰী এটা আছে সেইটো দেখা নাই আজিলৈকে ক'তো তাতহে দেখিছো প্ৰথম।
ভেৰিয়াছ একটিভেটিছ মানে
হেঁ হেঁ
ভিৰিয়াছ এক্টিভিটিচ্‌ বিলাক আছে বোলো।
অঁ, বেছিও নাই, হেৰি তাৰপিছতে চুপাৰ খন আছে ল'ৰা- ছোৱালীৰ কাৰণে, পাৰ্কখন যেনেবা এক্সাৰচাইজ পাৰ্ক টাইপ মানে, হেৰিবিলাক নহয় আও। ত'জেনেৰেল এই চোচৰা -তোচৰা তেনেকোৱা নহয় গোটেই পাৰ্কখন এক্সাৰচাইজ কৰিব পাৰি মানে।
আঁ, আঁ, আঁ তহঁত কি ৰাতিপুৱাই গলি মানে?
হে নাই যোৱা। আমি কেইটা বজাত গৈছো? আবেলি তিনটামান বজাত গৈছো, পাঁচটা মানত পাইছোগে।
কি সম তেতিয়া কিমানকণ সময় পালি নো?
আমি সাতটা বজালে ঘূৰি আহিলোঁ আও।
অঁ, অঁ
আহোতেনে বেছি টাইম লগা নাই। যাওঁতেনে অলপ টাইম লাগিছে।
অঁ, কিম্, দি মিৰ্জা পিনেদি যাব লাগে?
অঁ, যাওঁতে মানে মিৰ্জা ফালে এনেকে চব হেৰিবিলাক পাৰ হৈ গ'ল যে বজাৰ-ছজাৰ বোৰ পোৱা হ'ল। সেইকাৰণে বেছি হেৰি হ'ল আকৌ, ভিৰটো বেছি হৈ গ'ল, কিন্তু আহোতে তহঁতৰ ভিনদউ পলাশবাড়ী হৈ আহিলে যে পলাশবাড়ী হৈ অহাৰ কাৰণে মানে, ভিৰটো নাপালে আও, সেইকাৰণে পতক্কে পালোহি আমি।
উম, উম, উম পলাশ্‌, পলাশবাড়ীপিনে সেইটো, সেইটো বিয়াত ধুনীয়া আক জেগাটো।
অঁ পলাশবাড়ী মানে, মানে বেছি টাইম নালাগে মানে, অঁ সোনকালে পায়হি পলাশবাড়ী ফালেদি আহিলে। এনে মিৰ্জা ফালেদি গ'লে, মিৰ্জা সেই বজাৰখন বহে ন'? বহুত ডাঙৰ, তাত বহুত দেৰি খাই দিয়ে। জামডাল লাগি যায় সেইডখতে।
ওঁ, ওঁ, ওঁ, ওঁ
ৰণিদা কবাত ফুৰিবলৈ যাবি নেকি? তাত
আমি যাম আও এ তো এইকেইদিন থাকিমেই চে গৰম যিহে লাগে ক'ত ফুৰিব যায়।
অঁ, বহুত গেলা গৰম পৰিছে বে সঁচাকে। চিহ্‌, ওলাবই নোৱাৰি দেখোন উইথআওত হেৰি হিঁ হিঁ চিংফুঙলে। দেব্‌, এইয়াত বহুত ডাঙৰ বৰষুণ দিলে এতিয়া।
আঁ, হাঁ হাঁ হাঁহ্‌
মস্ত বৰষুণ এজাক দিছে, হেৰি পানী উঠি গৈছে ৰাস্ত তাত্‌
ইত্‌তি, হ'বই আৰু এতিয়া লাহেকে আকৌ গোটেইগাল পানী হৈ যাব। কি কি বনাইছা নো আজি?
মাছ, মাছ।
আ
তহঁত কি বনাইছেনো আজি?
আমাৰ, কি বা বনাইছে গম পোৱা নাই।
অ'
ভাগি আছে আও চব, গোটেই কেইজনীৰ ভিতৰত।
হা, হা
গোটেইকেইজনী বোলো ভিতৰত লাগি আছে আও।
গোটেইকেইজনী মানে, দুজনীহে আও।
উম, সেয়ে তাকে মা আও বৌ।
ঘৰত চাগে খালি খালি লাগে থাকিবলে এতিয়া?
অ' অ' এনেও লাগিবই। তহঁত কেতিয়া আহিবি?
এ আমি মানে চাৰি তাৰিখে যাম। আমি সে ককা আইতা আনি- বলেহে যোৱা হ'ব মানে আমাৰ। তালে যোৱা নহয় আৰু এতিয়া ঘৰলে।
অ' অ' অ' অ'।
ল'ৰা চাৰি তাৰিখে গ'ল ভিনদেউ চুটি নাই। ভিনদেউৱে মানে দেওাৰ দিনতটো থাকি সোমবাৰে গুচি আহিম আমি আকৌ ৰাতিপুৱাই।
উ উম উম উম।
শনিবাৰে আকৌ দেওবাৰে থাকি সোমবাৰে গুচি আহিম মানে।
মানে দুদিনহে থাকিবি?
অ' দুদিনহে থকা হ'ব মানে সেইদিনাখন আৰু ৰাতি গৈহে পামগে আৰু অকল দে। এবাৰ দিনটোহে থকা হ'ব এদিন আৰু। ভিনদেউ সময় নাই মানে।
অ' এই তোমা অলপ কিবা এইবিলাক বেছিও হয় এইবিলাক কাম চাম।
অ' এই যিয়ে হেৰিও কামবোৰ বেছি যে সেইকাৰণে। সময়টো মিলাব নোৱাৰি আৰু।
উম। উম হুম হুম হুম হ।
সেইকাৰণে বাদ দিলো মিলাব নোৱাৰি। যেতিয়া বোলো বাদ দে আৰু।
অ' ছোৱালী স্কুল বন্ধ দিছে নে নে খোলাই আছে।
ছোৱালী স্কুল খোলা নিচিনাই সেই তাই ৱৰ্কশ্বপ এটাত দিলোঁ তাইক।
কি ৱৰ্কশপ?
এ ডান্স ৱৰ্কশপ ডান্সচৰ ডান্সচৰ।
কি সত্ৰীয়া নে?
সত্ৰীয়া নহয় এনেকুৱা মডাৰ্ণ ডান্স।
অ'।
সত্ৰীয়াটো নাই পোৱা। মডাৰ্ণটো পালোঁ মডাৰ্ণ নামটোকে দিলোঁ। তাকে এই। স্কুলত হেত স্কুলতেই স্কুলত চাৰে শিকাই।
অ' অ' অ' অ'।
এ এইটো কিবা মানে আকৌ কিবা এক্সট্ৰা ফিজ ল'ব চাগে।
ভাবিব লগা হৈছে বেলেগকে স্কুলৰ ফিজটো কৰি। তাৰপিছতে তাই সেই ফটো দিম ৰহ তহতলে। তাই সেই বোকাৰ পৰা বস্তু বনোৱা ক্লে উদৰ সেইটো দিছিলোঁ ডান্সৰ ফটো নাই। নাই ক্লে ৱৰ্কৰ হেৰি দিছিলোঁ মানে ক্ৰাফ্ট ৱৰ্ক।
ক্লে মডেলিং নেকি?
ক্লে অ মডেলিং অ আজি সেই বনাই আছে। দুটামান কিবা কিবি।
কি বনাইছে?
আজি হাঁহ বনালে গণেশ। তামুখন তাৰপিছত এনেকুৱা ধূপ। হেৰি কৰা তাৰিছত এনেকুৱা বাতি এটা মানে হে- এই পদ এটা কৰোঁ অকমান অকমানে মানে বস্তু কিটা।
অ দিবি দিবি ফটো ফটো গুপত দিবি।
গ'ল দি দিম ফটো।
উম উম হা হা হা। এ এইটো কি মানে? কি এইটো কি কিনি আনিব লাগে চাগে ন?
এই যে মূৰ্তি বনাই যে সৰস্বতী মূৰ্তি। মূৰ্তি সেইটো দি কে বনাই সেই মাটিতো পাই নহয় কিনিবলে বেলতলা বজাৰত। সেই মাটিটো কিনি আনিব লাগে।
অ মাটি মাটি দি পেলাইহে কৰা হয় মানে?
অঁ মাতিবি দি সেইটো বনাই সেইটো লে নহয় সেইটো সৰু সৰু লৰা ছোৱালীয়ে সেইটো খেলাকলে হে। আৰু ডিজিটেল- তটো সেইটোক লেদি ডাঙৰ ডাঙৰ মৰ্তি বনাব নোৱাৰে নহয় সেইটো পুৰা বোকা মাটি- এতিয়া আৰু সেইটো এনেকে ফৰৰ্মেশ্যনে কৰিছে চাগে আৰু পুৰা।
আহ আহ আহ আহ উম।
এটো‌য়ে মূৰ্তিয়ে বনাই মানে। কিনি আনি দিয়াৰ পিছতে হেৰি আৰু।
হাঁ।
এতিয়া ভাল আৰু এতিয়া বস্তুটো বনাবলে ভাল পায় সিহঁতি। লিকটিয়া অলপ পানী মিক্স কৰিব লাগে। হাঁ হাঁ।
উম উম স্কুলে বোলে নিজে প্ৰভাইড কৰিব লাগে।
অ নহয় এই বস্তু কেইটা কিনি দিব লাগিব। কোৱাটো সে শিকাব মানুহজন আকৌ দূৰণিৰ পৰা আহি শিকাইছে আহি যে।
অঁ বাহিৰ-
বাহিৰৰ পৰা আহি শিকাই সেইটো। অ আহি তাৰ উৎসৱটো অৰ্গাইজ। চুইচনা কথা পাতি পনি চনি নিলে কেনেকে হব দিব।
অঁ অঁ হা হা।
হয়
উম এতিয়া ভিন্দৈ অহালে কি বহুত দেৰি হব নেকি।
অ ভিন্দুৱে আজিকালি আৰু মূৰ তুলিবলৈ সময় নাই নহয় এইটো মাহত দেৰিকে আহিব। নটামান বজাত আহিব ঘৰলে। জুলাই মাহত এণ্ডিং অ গোটেই বস্তুবোৰ এইটো মাহত- হয় এণ্ডিং হয় ন এই মাহটোত। গোটেই বছৰে এণ্ডিং ন এইটোত। চব চাবমিট কৰিব লাগে ন।
উম উম হম হম।
সেইকাৰণে এইটো মাহত উখা লবলে টাইম নাই আৰু। দেৰিকে আহিব আৰু।
তই ভাত চাত বনাই থৈ দিবা মানে লগতে খোৱা হয়'নে নে কি।
মই খালোঁৱেই মই সেই আজিৰ পৰা ডায়টিং আৰম্ভ কৰিছোঁ।
জিম গৈছ নেকি?
গৰম বন্ধ মাহ জিম যোৱা- নাই দৌ কৰিম বুলি ভাবিছো কাইলৈ পৰা ইয়াতে। এই কম ফ্লেটতো জিম এটা আছে। তাতে।
অ হা অ দৌৰ দৌৰ তু বেলেগ- একো নালাগে অলপ দৌৰিলে হ'ল।
অ' সেইটোৱে তাত মিলে অলপ দৰিম বুলি ভাবি আছো। অলপ খিনাব লাগে অলপ শকত হৈ গৈছোঁ। এ মই খালেই শকত হৈ যাওঁ, খালেই শকত হৈ যাওঁ। ভাত চাত প্ৰপাৰ ৰেগুলাৰ খাই থাকিলে শকত হৈ - যাওঁ। নাখালেই খিনাই যাওঁ।
এই একমাহ এনেকে মেইনটেইন কৰি থাকিলে হৈ আকৌ আহি যাব পাৰে।
উম সেইটোৱে সেইটো মাহতৰ বনাই আছে মই নাখাওঁ। মই টেঙা পানী এইবিলাক খাম- এতিয়া ভিন্দৈহতলৈহে বনাই আছো। মই নাখাওঁ মই টেঙা পানী এগিলাচ খাম আৰু হৈ যাব।
অ' ৰাতিতে একো নাখাওঁ মানে।
একো নাখাওঁ টেঙা পানীয়ে চলাই দিম মই।
অ' ঠিকেই ঠিকেই আছে।
অ'
বাকি।
টি ভি চাইছ নে কি তহতি গোটেই সোপা মিলি।
নহয় নহয় আমি মই মই হেল্লো শুনিছ নাই
শুনিছো ক
অ' এ মই এনেই বাহিৰত আছো বতাহ মাৰি আছে। অলপ বাহিৰেতে ৰৈ আছো ভিতৰত ইমান গৰম।
অ' কাইন আছে নাই?
হে
কাৰেণ্ট আছে নাই?
কাৰেণ্ট আছে আছে। এ যদিও বহুত কিবা ভিতৰত গলে একদম ধমক্কে মৰা নিচিনা। লাগে আৰু গৰম দালে।
অ' হিউমিডিটি বেছি চাগে। সেইকাৰণে বেছি গৰম লাগে
এ বাহিৰত।